হেল্ল' কোৱা।
কি কইছা?
খোজকাই আছোঁ।
আচ্ছা খোজকাঢ়ি আছা থিয়হি থাকিব লাগে ক, কি? শুই শুই খোজকাঢ়িচা না থিয়হি থিয়হি খোজ কাঢ়িচা?
অঁ!
হয় ধেমালি কৰিলো দিয়া বাদ দিয়া। কি কৰি আছা?
এ ভাত বনাই আছিলো এতিয়া।
আচ্ছা আচ্ছা কি শাকহে বনাইছা হয়।
আজি কচ মাছ।
অও ঠিকে ঠিকে ঠিকে। উম
তুমি খোৱা নাই কছ মাছ?
কচ মাছ খাওঁ কচ মাছ ফেভৰেট মোৰ মানে চব ফেভাৰেট, যি যোনদিনা যি বনাই সেইটোৱে ফেবেৰেট।
সেইকাৰণে তুমি ইমান তেলীয়া ন। তই তেলিয়ানা মই তেলিয়া উম
উপায়টো নাই।
উমঁ ওস্তাদিতো অলপ বেছি আছে তোমাৰ।
তাকে তাকে তোমাৰ দৰে আক তোমাৰ পৰা শিকিছো এতিয়া তোমাৰ নিচিনা হ'ব লাগিব ন।
অঁ বাকী ভাত কেতিয়া খাবা?
ভাত তাকে খাম আৰু এতিয়া মানে লগৰ কেইজনে বনাই আছে তাক কে লগৰজনে বনাই শেষ হলে খাম আৰু যেতিয়া দিয়ে। আজি মানে মই অলপ ৰেষ্ট লৈ ললো লগৰ দুজন আছেহি মানে এই দুজনে বনাইছে আও বাকী ৰুমত থকা ৰুম মেট জনটো একদম কি বুলি কম আও চুস্থি, গেধা।
অঁ ৰেষ্ট লোৱা জনে লাগে চাগে চুস্তি তুমি।
নাই উপায়টো নাই কি কৰিবি আৰু আজি মানে অলপ বেমাৰ বেমাৰ অনুভৱ হৈছে আৰু অসুখ অসুখ লাগিছে মোৰ গাটো।
অঁ অঁ হয় নেকি?
উম
বাকী
কি কৰিলা হয় আজিৰ দিনটো, আজিৰ দিনটো কি কৰিলা হয় তুমি? হুম হুম হুম হেল্ল' হেল্ল' হেল্ল', শুনিছা নাই? হেল্ল'? অঁ শুন শুনিছা নাই? হেল্ল'? হেল্ল'?